উন্নতি কৰাৰা।
এ এনে অলপমান খোজকাঢ়ি আছিলো।
ভাত খালো। হা, কি কৈছা।
আ ভাবিছো।
বুজা নাই।
হা
তোমালোকে ঘৰ ক'ত?
অ' আমাৰ ঘৰ এ মানে। হাজো পৰা হাজো চিনি পোৱা ন
অ' গুৱাহাটী পৰা হাজো কিমান কিলোমিটাৰ ন
পৰা হাজোত আৰু হাজৰ পৰা মানে আমি ইয়াৰ পৰা দুই ঘন্টা মান যাব লাগে আৰু আৰু এটা মাজত নদী আছে। নদীতটো পাৰ হ'ব লাগে। আমি ইাৰ পৰা মানে লাইন গাড়ীত যাই যাই কেনে তাৰপিছত নাও আছে, নাওত আমি যাই কেনে। হেপিনে মানে চল্লিশ মিনিট মান লাগে, আৰু নাওঠাই নাৱৰ পৰা তাৰ পিছত আৰু নাওতো পাৰ হয় নদীত পাৰ হৈ কেনে আৰু পাঁচ মিনিট মান নদীটোৰ পৰা পাঁচ মিনিট মান যাব লাগে বাইকেদি
উ মানে মই যেতিয়া মই গুৱাহাটীত আাকো মই গুৱাহাটীত হাতত যাব লাগিলে মই প্ৰথমতে ঘৰৰ পৰা ওলাব লাগিব ওলাই কিনে বাইক বাছ ল মছদি জালুকীত যাব লাগিব জ পৰা বহুত সন্দিত কম যাব লাগিব আ হাজো পাখা মেলা বুলি কয়, পাখ মেলা পাখ মেলাৰ পৰা তোমালোকৰ ঘৰ।
পখালৰ পৰা আৰু হেৰি বেলত তল বুলি কৈ যে। যে বামন্দিৰ তাতে তাতে যায় তাতে গেলে তাতে নদীৰ পাৰ আছে। নদীৰ ঘাাট মানে নাও ঘাাট আছে, সেইটো জেগ নাওতো উঠিব লাগিব। নাওত উঠি এনে তাৰ পৰা আৰু চল্লি মিনিট মান নাওত থাকি কেনে তাৰপিছত আমাৰ ঘৰ মানে নদীতটো পাৰ হৈ কিনে আমাৰ ঘৰ। তুমি তাতে গাঁৱত কোনোজননে গৈছিলা নে নাই
গাঁৱত গৈছিলো মই এবাৰ বাৰিষাত গ'লো য ইমান বাৰিষা আছে তাৰে মানুহবলাকৰ জীৱন যখাৰ এনেকুৱা কষ্ট গৰু ছাগলী
বহুত কষ্ট হয় আমাৰ তাতে যেতিয়া পানী পানী বিলাক উঠে যে এই মানে চৰকাৰে যে মাথাউৰি এইিলা বান্ধি দিয় যে তেতিয়া মানে বহুত দুখ শিয়মানান থাগে গৰু চ মই এইবিলাকটো পালন কৰে ত সিহঁতে বাৰিষাৰ দিনত সিহঁতে সেই কৰে গৰু ৰু ছাগলী বা মানুহ সব মানে ঘৰত পানী উঠে যিহেতু সিহঁতে সবে সেই মাথা বৰিত যাই কিনে ছাগলী চব লৈ কিনে তাতে মানে সে কৰে থাকে ৰন্ধা বঢ়া তাতেই কৰি কেনে খায় অ চব মানুহ তাতে য থাকে তাতে পানী নুঠে আৰু চব জোগাত পানী উঠে এতিয়াও বাৰিষে মানে সেই সেইটো দিন আহ আছে আৰু নদীত পানী উঠি আছে বহুত
ত শুনা মই এবাৰ অ তোমালোকে গাঁৱত গৰি মানে পুৰিমাৰ পুৰৰিমাৰ ভাণ্া মাৰি হাজু মুষ্টি বুলি ক গোটেই গোটা তিনিটা একেলগে আৰু এই তিনিটা গাঁও আছে তোমাৰ ব্ৰহ্মপুত্ৰ নদীৰ
উম চাৰিওফালে নদী আছে আমাৰ গাঁৱৰ চাৰিওফালে নদী আমাৰ ঘৰ হাজো মসিত দাৰো নদী অ চাৰিওফালে নদী
উম বিজানত তুমি কাম কৰিব লাগিব অ তোমাক কুৰিয় মাৰি বিলজৰ পৰা নাও লৈ নাও লৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ কিনে তুমি যাব লাগিব বিজয়নগৰৰ পাৰ ঘাটলৈ তাৰ পৰা তুমি আকৌ কাম তাৰপ পৰা তুমি আকৌযাব লাগিব বিজয়ানগৰ বিজয়ানগৰ পৰা গুৱাহাটী পাৰা আ তুমি তাৰপুমি গোৱালপাৰা ধুবুৰী তছত যাবাবা
অ, সেইটো আমাৰ চ মানে আমাৰ গাঁৱৰ পৰা সেইটো চাইডেদি আমি গলে নাও পাৰ হ'ব লাগ এইটো চাইডেদি মানে গুৱাহাটী মানে হাজোৰ চাইডেদি আহিলেও নপাৰ হৈ বোলে মানে আমি মাজত মানে নদদিৰ মাজ
অ তোমাৰ গাওখন মানে নদীৰ চাৰিওফিনে নদীৰে ব আপু ঘছে ন প আইলেণ্ড দপ ন
উম হম
দী দিপ গুজি পোৱা দপুৰ নিচিনাাক ন আৰু
অ অ দীপু নি চনেমা আৰু ত
তুমি কেতিয়াবা
কিন্তু গাঁৱত থাকি এনে হলে ভাল লাগে কিন্তু এনেদৰে মানে এতে চব মানে আি তাতে যাই কিনে চব্জি ইলাজ আছে চব মানে খেতি বাতি কৰোতো আমি ঘৰৰে দৰে খাওঁতা মাছ-মাছ লেগ যে, মাছ বিলাক ফ্ৰেছ একদম নদীৰ মাছ পাওঁ তাতে, লোকেল মানে তাৰে খোৱা লোৱা মানে ভাল লাগে আৰু গাঁৱত
গাঁৱত থাকি এনেও ভাল লাগে। গাঁৱৰ মানুহ বিলাক বহুত ফ্ৰেণ্ডলি হয় ত তাৰে যিটো খোৱা বস্তু বহুত মানে হাত নাথকা খোৱা বস্তু তেনেকুৱা তুমি ক ভাত তাৰ পিছত চিকেন পকৰাম বনাব লটেল মুৰ্গীৰ মাংস অ, তোমাৰ লোকেল মা আছছে যেনেকৈ
উম, মাছ-মাছ-মাছ বিলাকতো আৰু বেছি হ'ল নে ক'তো নাপায় এইবিলাক, কিন্তু আমাৰ তাতে গাঁৱত যে ডাইৰেক্ট নদীৰ পৰা মাৰি কিনে আনে না, ত' খাওঁতে ভাল লাগে আৰু
আৰু তোমালোকৰ গাঁৱৰ যিবিলাক মাছ যিবিলাকে বহুত এ গৰৈমাৰীত পোৱা যায়, মুকালমুৱা তালৈ আহে কিছুমানে আকৌ আহে, গুৱাহাটীততো এইবিলাক বহুত দামত বিক্ৰী কৰে ন, তোমালোকৰ বিক্ৰী নকৰে এইবিলাকত
আমাৰ তাতে যদি ছয়শ টকা লয় তাতে গুৱাহাটীত আহিলে বাৰশ টকা এনেকুৱা
উম, গুৱাহাটী যিবিলাক চব্জি আছে, কটা চব্জি মাই বেলেগৰ তোমাৰ ফল, আকৌ তোমাৰ এই পাত এই ফুলকবি এইবিলাক যিমান মানে চব্জি আছে চব
চব, অ'-অ', চব গাঁৱৰ পৰাই যায় তাতে
তুমি বৰপেটাক চিনি পোৱা ন, কৰ'বলে গৈছিলা
বৰপেটা?
উম।
বৰপেটা চিনি পাওঁ।
বৰপেটা কি কি চিনি পোৱা, চিনি পোৱা হাউলি চিনি পোৱা?
হাউলী, বৰপেটা তাৰ পিছত হাউলিও গৈছিলো, বৰপেটাও গৈছিলো।
তাৰে মানুহবিলাকৰ মানে তুমি যদি মুকালমুৱাৰ পৰা বৰপেটা যাবা, তেতিয়াহ'লে তুমি বাছত যাব লাগিব আৰু তাতে গৈ লৈ তোমাৰ অ', ফ'ৰ্টি ফাইভ মিনিটচ লাগিব, বৰপেটা চহৰখন ইমান এখন ডাঙৰ চহৰ নহয় আৰু সৰু চহৰ, আকৌ তুমি বৰপেটাৰ পৰা বৰপেটা ৰ'দ তাৰপৰা হাউলি, তুমি বৰপেটা মানুহবিলাকক খোৱা বস্তু, খোৱা বোৱা দিশত বহুত আগবঢ়া হয়, তাৰে মানুহবিলাক অৰ্থনৈতিক অ', বা চিকেন বহুত বস্তু পায় যিবিলাক খাইকিনে বহুত ভাল লাগে, লগতে বহুত শ্বপিং মল আছে
উম, আছে।
উজনি অসমত যেনেকে তোমাৰ, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা, এইবিলাকক পাহাৰী অঞ্চল হয়, কিন্তু বৰপেটা সেইফালে ইমান পাহাৰ নাই। পাহাৰ সিমান নহয়, আৰু বৰপেটা হৈ কেনে তুমি
এ হাজোখনত যাইছো, হাজোত বহুত পাহাৰ মানে এ চাৰিওফালে পাহাৰে আৰু মানে
কেইটামান পাহাৰৰ নাম কোৱাচোন, জানানে তুমি, কমেশ্বৰ পাহাৰ, হয়গ্রীৱ অ' কামেশ্বৰ পাহাৰ নহয়, সেইটো মন্দিৰ হয়।
উম উম, মন্দিৰ কামেশ্বৰ মন্দিৰ, মাধৱ মন্দিৰ তাৰপিছত আছে কেদাৰনাথ মন্দিৰ, মানে হাজোঁতে আছে এইবিলাক। গণেশ
তুমি পাথামালত গৈছিলা, মানে পাথামালৰ পৰা যিটো সেই এপ তমাৰ ৰ পাহাৰৰও পৰাৰত যটো পোৱা মুকাছে গচ আছে।
অ', অ' পোৱা মুখাত গৈছিলো তাতে
পপোৱা মত তাত মানে জানা মানে একেল কিছুমানৰ মনৰ ৰখা পণ ক'বলৈ যা আৰু এ মানুহৰ এক প্ৰবাত আছে পৰামৰ্শত যিবিলাকে নামাজ পঢ়িব যায় বা ইয়াত কৰিব যায়, তেখেতৰ মতে তাতে গ'লে, চৌদি আৰবৰ যিটো অ', হজ-হজত একগুন কি পোৱা যায় বুলি মানুহে ভাবি লয়, সেইকাৰণে পোৱামক্কাত মানে বহুতো মানুহ যায়।
অ', তাতে মেলা-তাতে মেলাও হয় মানে বছৰে বছৰে এটা টাইম আছে, তাতে মেলা হয়, বহুত মানুহ আহে দূৰৰ দূৰৰ দূৰ দূৰণিৰ পৰা বহুত মানুহ আহে
উম।
উম।
হ ইমান বৰষুণ দি থাকে আৰু তাতে ইমান মানুহো ন তুমি চাবা ভালকে আৰু তুমি কেতিয়াবা দিল্লী গৈছিলা। হিয়ান প দিল্লী হৰিয়ানা
নাই যোৱা নাই
দিল্লি তোমাৰ এখন দৰবাৰ আছে কিবা বাবা দৰবাৰ বুলি কোৱা হয় তাতে মানুহে য যি মন ৰখৈ যায় চবকতিয়া পূৰণ হৈ যায়
উম এ আৰু এটা যে আছে মানে জলেশ্বৰ বুলি যে কয়
অ' জলশ্বৰ এইটো তোমাৰ আহেই। গৰমত আছেটো তাতে ত তাতে তাতে কি কিহৰ কাৰণে গৈছিলা আৰু।
সেই কিবা মানে মনৰ আশাৰ য পূৰণ হয় সেনেকুৱাইে তাতেও অ কাৰোবাক লৈ কেনে গৈছিলো
জলাচৰত মানেহে গোটেই ৰাতি মানুহ বিলাকে জিকি জিকিৰ কৰে আৰু তাতে মানে ইমান চাতগা দিয়ে যিবিলাকে মানেহে বহুত ভাল খিচিৰি বুজি পোৱা ন। ছাৰী বহুত। খিচাৰি বনাই খোৱা তেনেকুৱা সুস্বাদু হয়। তাতে ই অসমত ইমান মানুহ ভিৰ হয় কি কম। বহুত মানুহ ভিৰ হয় ইয়াতে তুমি কেতিয়াবা। তুমি বাবা দৰবাৰ এখন আছে এ দিল্লীত দিল্লীত আছে। তুমি তাতো এবাৰ দৰা আৰু এখন আছে সেই সেই তিনি পোৱানা কেদাৰনাথ মন্দিৰ।
অ' কেদাৰনাথ পন্দ চিন পাও।
তাতে যাবা ইমান উঠিবলৈ ইমান টান হয় সেইকাৰ
কেদাৰনাথ মন্দিৰ গৈছিলো তো আমি ৰাস্তাটো কোনটোতে সাজোতো আছে
তোমাক কৈছো হাজোৰতো নহয় তোমাক কৈছো উত্তৰাখণ্ডৰ কেদনাথ মন্দিৰ। তাতে যাবা। ত ইমান ধুনীয়া লাগে ন বহুত বহুত বহুত ভাল। মানে তুমি ওপৰৰ উঠিব লাগিলে। বহুত টাইম লাগিব তোমাৰ এই খোজ কঢ়ি কাঢ়ি কেতিয়াবা মানুহৰ ককালত উঠি কিনে ববাৰ কথানত মানুহে মনৰ আখা পূৰণ কৰিবলৈ যায় বহুত তুমি
অ' মানে মই চাইছিলো নহয় মানুহে। মানে পিঠিত লৈ যায় পইচা লয় তাৰ হ'লে ন কিবা।
কলিকতা কি বুলি কয়িব না। কলিকাত চিটিত হয় বুলি কয় কলিকতা কেতিয়া যাবা তোমাৰ যদি বহুত পৰাণ তেতিাহলে ব যাবা
উম উম আছে আমাৰ কলিকতাত মানুহ আছে।
উম উম আৰু মানে কি কলিকটাতো। ফুৰিবলৈ ইমান কমত ফুৰিব পাৰি যাতে
অ' হেৰি বোলে দাৰ্জিলিং যে
চিকিমত পৰা কৰে ককাত নপৰে
ছিকিমত পৰে।
দিয়া দিয়া।
উম উম।